উম কি কৰিছা
এনেই আছো তুমি
ময়ো সেই বিচনাতে পৰি় আছো
টোপনি অহা নাই এই ভাত খালো দিয়া টোপনি টোপনি আহা বাই জানা
তাকে কি দিয়া খাই বৈ এতিয়া বিচনাত পৰি আছো ইমান গৰম তাতে
আজি বেছি গম দিছে ন
অ জোখতকে অলপ বেছিয়ে সূৰ্য দেৱতা অলপ
আজি বেছি অলপ পোহৰ দিছে খো ধনি বাদাই
অ তাকেহে ভাত কিহৰ লগত খালা
ভাত তোমাৰ কি ক'লো
ভাত কিহৰ লগত খাইছা
আজিতো তোমাৰ ভাত দালি নেমু ভাজি এয়াই
ঠিকে আছে গৰমত
অ তুমি
মই তোমাৰ আমাৰ চিকেন আছিলে আজি
মাহ ইমাহ গৰমত
অ মই একচুৱেলি ঘৰত নাই মই এফালে আছোহি
অ আচ্ছা
তাকে ও ইয়াত থাকি ইমান ভাল লাগিছে একদম গাঁও পৰিৱেশ গোটেই
গাঁৱত থাকি ভাল লাগে ন
তোমাৰ গাঁৱত ফ্ৰেছ ফ্ৰেছ হাৱা একদম ধুনীয়া ধুনীয়া ঠাই
মোকোলৈ যাব পাৰিলা হয়
অ, তোমাক নেক্সট টাইম মই আনিম দিয়া, মোৰ কালি ঘপককে প্লেন বনিলে কাৰণে আহি যাব লগা হ'ল।
হে, মা ও গৈছে নে তোমাৰ?
নাই-নাই, মই অকলে আহিছোঁ।
ঠিকে আছে, মোক লৈ যাব পাৰিলা হয়, মই একে ঘৰত থাকি-থাকি, একে পগলা নিচিনা হৈ গৈছো গৈ, জানানে?
অ, তুমি আহিব পাৰিলা হয়, তোমাক মই কাইলে দিনত ভিডিঅ' কল কৰিম হা কি ধুনীয়া একদম জেগা, চব একদম গাঁৱৰ পৰিৱেশ ন, পথাৰ তাৰপিছত পথাৰত কাষে-কাষে মানে এনেকুৱা পুতুপলা, তাৰ পিছত আকৌ ইপিনে পাহাৰো আছে। আকৌ বাগান, নৈ, ঘাট উফ কি ধুনীয়া।
ই বেলেগ ব বতাহ দিয়ে চাগে, ন এতিয়াও
উম, এই তোমাৰ ৰাতি বাহিৰত যদি যোৱা, কি ফ্ৰেছ-ফ্ৰেছ হাৱা মাৰি থাকে, খালি ৰাতি অলপ যাবলৈ ভয় লাগে দিয়াচোন।
এনেও ভয় থাকিব, পুৰা আবেলিক সময়ত চাগে পুৰা তোমাৰ স্বৰ্গ হৈ থাকে ন সেইখন
তাৰ পিছত, সেই আৰু
কেতিয়া আহিবা তাৰপা?
মই আহিম দিয়া, তোমাৰ, কাইলে মানে যাম চাগে?
ঘ-ঘৰলৈ ন
অ, তোমাৰ, এই তোমাৰ কিমান আৰু আমাৰ তাত থাকিবা, ইমান ধূলি-বালি একদম-একদম যান্ত্ৰিক পৰিৱেশত।
তোমাৰ তাততো একে, ঠিকে আছে, আমাৰ তাততো একেবাৰে কবই নালাগে। তোমাৰ
হয় দিয়া, টাউন এৰিয়াত ঘৰ হ'লে সেইটোৱে দিগদাৰ আৰু
সেইটো হয় বাৰু, কিন্তু গাঁৱত হলে বহুত ভাল লাগে ন থাকি, কি মজা লাগে থাকি। কি ভাৱনা, কিমান ধুনীয়া-ধুনীয়া? আৰু তাৰ আমবোৰ যে পুৰা গছৰ আম
উম, তোমাৰ ফলবোৰ বিলাক, অ গছৰ পৰা ছিঙি খাব পাৰা তোমাৰ, আৰু তাতে ইয়াত গাঁৱৰ মানুহবোৰ বহুত সহজ সৰল। ম মৰমীয়াল থাকে ন।
চহৰৰ নিচিনা নহয়, চহৰৰ নিচিনাকে কি কবা একেবাৰে নামাতে একে ঘৰলৈকে নামাতে
হয়, কেতিয়াবা কোৱা
ইমানো চব বেয়া নহয়, কিন্তু কি কিছুমান আছে, চাবা তুমি চহৰীয়া মানুহ
চবতে চাইছিলে, এই তোমাৰ টাউনত থাকিলে এটা সুবিধা হয় আৰু ক'ৰবাত কেতিয়াবা ঘপককে দৰকাৰ হ'ল, একদম চবতে পাই যায়। কিন্তু, গাঁৱত আকৌ তেনেকে নপায় ন
সেইটো হয়, কিন্তু আকৌ তুমি চাবাচোন গাঁৱৰ পৰিৱেশতটো বহুত ভাল। আৰু গাঁৱত থকা পোৱালীবোৰ ভাল হয়। বেছিভাগ
অ খালি অ মেইন কথা ইয়াত পতককে মানে যদি থকা আৰু ওলাই যাব মন নাযায় আৰু সেনেকুৱা আৰু
কিয়?
পৰিৱেশটো ভাল ধুনীয়া মানুহবোৰ ভাল।
অ সেইটোৱেইটো। মোক ক' লৈ যাব পাৰা মই তোমাক কৈছিলো এনেই আছোঁ অঁ
অ পাৰিল পাৰিলো মানে মই চডেন প্লেন বনি গল ন সেইকাৰণে আহিব নোৱাৰিলো আৰু অ নানিলো আৰু নকললো কই আকৌ নেক্সট আহিম নহয় জুলাইত তেতিয়া তোমাক লৈ আহিম দিয়া।
অ লৈ যা আম লাগিছে নে নে আম বোৰ খতম হ'ল তাত
লাগিছে লাগিছে একদমি মানে চিঙি খাব পৰা আৰু
ঠিকে অ তাত হেৰি পুখুৰী আছে নহয় ন
পুখুৰী আছে নৈ আছে।
বাৰু হাতুৰীব নাজানো অ যাম দিয়া কি? কোৱা।
আহিবা তোমাক মই গোটেই গোটেইখন ফুৰাম তুমি কোৱা
অ মইতো তুমি ইবাৰো কৈছিলা তাৰপিছত পাহৰি গ'লা আহিবলৈ।
এই তোমাক মই যেতিয়াই আনিম বুলি ক আমাৰ কিবা নহয় কিবা এটা লেঠা লাগিয়েই দিয়াচোন।
সেইটোৱে আৰু যাবলৈ নাপাওঁ গৈ জানানে মই,
অ তুমি এতিয়াই ম নিম নিম নি, নিশ্চয় নিম তুমি এই এতিয়া জুলাইতে আহিবা তেতিয়া আৰু ফুৰি ল'বা নহলে আগষ্টৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হলে ক'ত পাৰিম আৰু
সেইটো জুলাইত বাৰু মই বন্ধ নাই বাৰু হলেও তথাপিতো যাম।
উম আহিবা দিয়া তিনি চাৰি দিনৰ কাৰানে বন্ধ কৰিব পাৰিবা মেনেজ কৰি ল'বা আৰু
এ এই সেয়া হৈ যাব এনেইতো মই মেনেজ কৰিয় থাকো এনেতো কলেজ চলেজ নাযায ক'তনোযাওঁ তুমি দেখোন মোক ফোন কৰি দেখোন ঘৰটোতে পোৱা
অঁ সেইটোও হয়।
অ আৰু কিমান থাকিব কোৱা। গা মানে চহৰত কিমান থাকিবা কোৱা এইবিলাক জোগাত যি ৰ'দ চ'দ একো জানানে একোৱে নাই যাবলৈ ওলাই গ'লেই মানে গছেই নাই ওলাই গ'লে ৰ'দডাল পৰে টেকটেকীয়া
সচাঁকে দেই এতিয়া আমি যদি বেলেগত কবাত টাউন চাউন থাকো এনে ওলাই গলে আকৌ তোমাৰ পইচাটো খৰচ হয় হয় তোমাৰ ধূলি বালি সোপা আকৌ কিবা এটা খাম তাৰ কাৰণে আকৌ ফাষ্ট ফুড খালেবোৰ মানে। ইচকিন বেয়া হৈ যায়। ওলাই গলে মানে ইমান এটা আমাৰ মানে ফ্ৰেছ হাৱা বা। একো মানে ফিটনেচটো নাথাকে যদি তুমি গাঁৱত কটোকে ওলাই যোৱাচোন গোটেই গাওখনে পাক খুহা তোমাৰ ফ্ৰেছ হাৱা ইস্কনত একো পলিউচন নাই। ইস্কন ভাল থাকিব।
আৰু চাবাচোন গছ গছনি আছে ন ঘপচে ক'লাও নোহোৱা কিন্তু গছ গছনি আছে যে হে কলা নোহোৱা
নাই নাই আৰু পানী বিলাক খুব ভাল লাগে তোমাৰ লোকেল মাছ পোৱা যায়। সেইবোৰ খালে কিমান ভাল হয় নাই বাৰীতে একদম শাক পাচলি কৰা হয়। সেয়াই
সেইটো আৰু তোমাৰ খোৱা বস্তুবোৰ তাৰ চব গছতে লাগে ন নিজে হাতেদি ছিঙি আনিব পৰা ন ত মানে খুব বেয়া নহয় খাবলৈ পাৰি
অ তোমাৰ একদম সতেজ সতেজ বস্তু সেয়াই কি এইবোৰ তোমাৰ হেৰি দৰব দিয়া এইবোৰ খাই খাই বেয়াহে হৈছে মানুহৰ আজিকালি ইমান কিমান বেমাৰ হয়
সে বেমাৰটো ক'বই নালাগে মই দেখোন আজিকালি ফাষ্টফুড খাব গ'লেই বেমাৰ হয়
অ হয় দিয়া কালি তোমাৰ মই এফালে ওলাই গৈছিলো ব ভাত খোৱা আছিলো ফাষ্ট ফুড খাই দিলো একদম পেট কেনেকুৱা চিকুত মাৰি ধৰিছে মোৰ
কম তেল দিয়ে নে ফাষ্ট ফুডত
আৰু একেখিনিত তেওঁলোকেই ভজা হয় ন
সেইটোৱে এইটো বেয়া
আমি উপায় নাপায় খাই দিওঁ আৰু লোভতে
এ কিন্তু গাঁৱত চাবা না গাঁৱত থাকিলে তুমি শকতো হোৱা চেহেৰাও ভাল হয় বেমাৰো নহয়
অ আৰু এয়া বস্তু তো আছে মানে ভাল ফ্ৰেছ ফ্ৰে একো ভেজাল নাথাকে একদম ঘৰৰ শা সাৰ দিব মানে হেৰি কৰা হয় নাই গ্ৰথটো হয় তেনেকে
বীজাণু নাই ন তাত আৰু তোমাৰ চব মানে বস্তুবোৰ ভাল ভাল পোৱা যায় ন বেয়া বস্তু নাপাই যে
উম ইয়াত তোমাৰ আৰু গাঁৱত মানে তোমাৰ গোটাৰ লোকেল চিগেল আৰু বজত ক লোকেল চিকেনটো একেই নহয় চাবাচোন তুমি
ঠিকে আছে গাঁওৰ পৰিৱেশৰ নিচিনা পৰিৱেশ নাই দেই কুতো
সেইটোৱেই মানে বেচ আৰু চব
মই মাজতে তোমাৰ ইপিনে পঢ়িবৰ কাৰণে গৈছিলো ন জেগাত এতে গাঁৱ জেগা
অো বেমাৰ আছে ন উ
ত' মানে মোৰ কি হ'ল তাত থাকি মানে অ বেমাৰটো ভালেও গৈছে
ভাল হৈছে হয় নেকি শকত ও হৈছিলো একচেলি তাৰ বস্ত তোৰ ভালনে আমাৰ ইয়াত টাউন নিচিনা নহয় ন মানে হেৰি, তুমি কিবা এটা ধৰা মেডিচিন দিয়া কেমিকেল দিয়া সেইবোৰে উজ কৰি কৰি বনাইচোন। এনেক তো বেজি দি দি যাওঁ দেই সেইবোৰ খাই খাই বেমাৰ বেচাৰ বেছিকে হয় তোমাৰ গাঁৱত একদম গোবৰ সাৰ দিব কেঁচু সাৰ দিব সেইখিনি দি পিনে তো মানে উ মানে কি বুলি কয়টো
ভাল সেইটোৱে আৰু চাবাচোন গোবৰ চোবৰ চুলে ভাল ন
অ ভাল হাতৰ কাৰণে তোমাৰ হাতৰ কাৰণে আকৌ জটুকাও ভাল।
জেতুকাও ভাল নহয়
ছোৱালী সকলে ফটোচুত কৰিবলৈ জেতুকা গছ বিচাৰি থাকে এতিয়া গাঁৱলৈ আহিলে মানুহৰ ঘৰে ঘৰে জেতুকা তগৰ ফুল কপৌ ফুল
তেনেকুৱাতটো ভালেই আমাৰ আমাৰ ইয়াত তাকে যাৱ তে আনকি কপৌ ফুলো বিচাৰিব লাগে যোনটো বস্তু অসমীয়াত লাগে সেইটো বস্তু গাঁৱত চবতে পাই কিন্তু চহৰত চাবাচোন য'ত ত'ত তোমাৰ বিচাৰি ফুৰিব লাগে। লগা হয়
নাই নাই নাপায় আজিকালি টাউন এৰিয়াত এইবোৰ বস্তু একোৱে নাপায় সেইটোৱে আগৰ দিন নাই আৰু তোমাৰ আগতে যেনেকে তোমাৰ মামা সতৰ ঘৰলৈ আহি কিমান ভাল লাগে, তাকে ল'ৰা ছোৱালী বোৰ কোনো ওলাই নহয় খোৱায়ে নহয়।
পা নাই আৰু এতিয়াতো আৰু মোবাইল পালে ক'ত ওলাব কোৱা কিন্তু হ'লেলও গাঁৱৰ পৰিৱেশতটো যিমানেই যি নহওক- ভাল কিন্তু দেই-
বহুত ধুনীয়া সুকীয়া এটা পৰিৱেশ মানে নিল- আমেজ লৈ দিওঁ তুমি যদি। চোৱা না ধুনীয়াকে এখন এনেকে কি বুলি ক শাকোখনৰ ওপৰত যদি বহি থাকা। আৰু ধুনীয়া ধুনীয়া বতাহ কি মজ লাগিব। বতাহ ভৰি উঠিব জুবিন দাৰ গান লৈ ভাই প থকা আৰু এই। উম
আৰু তুমি চাগ এতিয়া সকলোৱে আহিবা চাগে দেই কাৰণ গাঁৱত গৈছা ন গাঁৱতো একে খোৱা বোৱা। ভাল হয়ে চবে হয় নে নহয়। কি কৈছা।
অঊ, মই কৈছো যে তোমাৰ গাঁৱতকে প পিন্ধি ফটো আন্ধলৈ ভাল।
অ আৰু গাঁৱত চাবাচোন গাঁৱলীয়া জেগা ন। চাদ মেখা পিন্ধ চিনদি ফটো। উঠিবলৈ জেগাতটো ভাল লাগে ন।
উম সেইয়েতো আমাৰ টাউনত কতও। একো আৰু ইয়াত একো জাৰজ নকৰে। ব
সেইটোৱে, হেল্ল'। হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ, তোমাৰ নেটৱৰ্কতো অকণ নাইকিয়া হৈ গৈছে। গাঁৱত আছা ন, নেটৱৰ্কটো নাইকিয়া হৈ যায় অকণ গাঁৱত। সেইটোৱে প্ৰব্লেম।
অ, এই এইটোৱে প্ৰব্লেমটো দি থাকে আমাৰ। এতিয়া মই ইয়াত আছোঁ যে অকণমান নেটৱৰ্কটো প্ৰব্লেম দিয়ে অ।
একো নাই হলেও ফ্ৰেচ-ফেচ বতাহ খাব পাৰিছা। একো পলিউচন নোহোৱাকে। উম, তুমি মোক এইবাৰো কৈছিলা নিনি উ তুমি।
এইবাৰ নিম নিম চিঞৰ নিম।
কেতিয়া আহিবা তুমি? জুলাইত নিবা ন?
জুলাইত নিম।
আম চ আম লাগিছে নহয়?
লাগিছে লাগিছে অ, তোমাৰ কাৰণে মই লৈ যাম দিয়া।
অ আনিবাচোন। এয়া আম কি খাবা জানানে বেজি মাৰে জানানে, চব।
তাকেহে। অ ৰবা হা, মোক মাতিছে মই ফটক গৈ আহোঁ গে।
অ তুমি মোক কাইলৈ ফোন কৰিবা হা। কাইলৈ ফোন কৰি দিবা হা। অ পাহৰি নাযাবা আকৌ তুমি। বাই-বাই গুড নাইট।